অকে
অ ভালে আছো এতিয়া বৰ্তমান আৰু আপোনাৰ খবৰ?
হয় মই ভালে আছো আপুনি এতিয়া কৰ'বাত কিবা কামত মানে হেৰি ব্যস্ত হৈ আছে নেকি আপুনি বাৰু। বৰ্তমান সময়ত মই মানে আপোনাৰ লগত মানে কথা পাতিম বুলি ভাবিছিলো। থলুৱা খাদ্যৰ ওপৰত হয় হয় অহ হয় আপুনি এনে। হয়, হয় আপুনি এনে কেনেকোৱা ধৰণৰ খাদ্য খাই ভাল পায় বেছি বাৰু।
মই মানে ই মই বেছি জ্বালা নিমখ মানে স্পাইচিবোৰ বহুত খালা মানে খাই ভাল পাও আৰু মানে মিঠাটো বেছিকৈ ভাল না পালে হয় আৰু আপোনাক
মই আপোনাৰ মই ঠিক তেনেধৰণৰে আৰু মানে আপোনাৰ ধৰক চাইনিজ ফুড যেনেকুৱা ধৰক আপোনাৰ মম চাওমিন এইবিলাক মানে খাই অকমান ভাল পাও বেছি কিন্তু তাৰোপৰি আপোনাৰ যিটো মানে আপোনাৰ একদম আমাৰ গাঁৱলীয়া থলুৱা খাদ্য সেইটোত আৰু মোৰ খু বেই মানে ভাল লাগে আৰু সেইটো খাই পেলাই ধৰক আপোনাৰ কল পাতত যদি আপোনাৰ ভাত দিছে ভাতত যদি আপোনাৰ দালি দিছে বা পিটিকা সেইবিলাক মানে খাই খুবেই ভাল পাও সেইবিলাক।
মানে দেখাতে মানে ভাল লাগে ন ন মানে এটা হয় মানে দেখাতে যিমানে খাও খাও নিচিনা লাগে হয়নে
খাও খাও লাগে হয় হয় মই সেনেকোৱা ধৰণৰ ঘৰত গলে প্ৰায়ে খাও তেনেকোৱাই তেনেকেই খাও মই। ধৰক আপুনি নিৰামিষ নে আপুনি আমিষ।
নাই নাই মই চব খাও মানে
আপুনি চব খাই ন অ মানে সেই আৰু মানে। মই নিৰামিষ নহয় মইয়ো আমিষ হয়, মই চব খাও মানে সেইকাৰণে আপোনাৰ মানে খাদ্যৰ প্ৰতি তেনেকোৱা ধৰণৰ একো বাধা নাই মোৰ খাবলৈ চব খাও আৰু খাই যিহেতু ভালে পাও। মানে এতিয়া ধৰক মুৰ্গী মাংস বা গাহৰি হওক বা ছাগলী হওক হাঁহ হওক মানে এইবিলাকৰ আপোনাৰ মানে চবতছে প্ৰিয় কোনটো মানে ধৰক-
মোৰ প্ৰিয়টো মানে- অহ মানে মই প্ৰিয়টো মানে গাহৰি হয়
হয়
অ আৰু মই মানে যে নেকে মানে এইটো হাঁহ মুৰ্গীবিলাকো খাই বহুত ভাল পাও আৰু
হয় হয় আপুনি হাঁহৰ মাংসটো আপুনি ধৰক আজি ৰা তি বনাইছে ৰাতিপুৱা খাবচোন খুবেই ভাল লাগে টেষ্টি লাগে সেইটো মানে প্ৰায়ে খাও এনে এ হাঁহৰ মাংসটো ৰাতি বনাই ৰাতিপুৱা খাওঁ। কিন্তু গাহৰি মাংসো তেনেকে খাব পৰা নাযায়, ৰাতি বনাই ৰাতিপুৱা অলপ তেলোৱা হয় যিহেতু। সেইটো গাহৰি মাংসটো মোৰ খুবেই প্ৰিয়, মই যেনেকে দিলে তেনেকেই মানে গাহৰিটো খাওঁ আৰু।
মানে গাহৰি মাংসটো পুৰি খা খাবা বহুত সোৱাদ লাগে ন।
হয় হয়। মই গাহৰিটো মানে প্ৰায়ে বনাওঁ আৰু প্ৰায়ে যেনেকে তেনেকে - বনাওঁ আৰু মানে মানে সুস্বাদু অনুযায়ী আৰু মানে। খাও আৰু এনেকে আপোনাৰ তাৰপিছত আপোনাৰ বাহিৰত গলেও মানে যেনে কে ধ্ৰুৱজ্যোতি কলিতা বুলি এজন মানে ফুড ব্লগাৰ আছে হয়
হয় কব
হয় কিবা ক'ব বিচাৰিছিল আপুনি
নাই নাই ক'বচোন কৈ আছো মই
ফুড ব্লগাৰ যেনেকে আছে চ' তেওঁলোকৰ যিবিলাক ভিডিঅ' বিলাক দে ভিডিঅ' বিলাক দেখি পেলাই যেতিয়া- সেইবিলাক ৰেষ্টুৰেণ্টত মানে কিছুমান ৰেষ্টুৰেণ্টত গৈ পেলাই খাই সোমাই নিজে মানে হয় এনেকুৱা- তাই বনাইছে নে বুলি এনেকুৱা ধৰ যিখিনিত পাৰো আৰু গুৱাহাটীৰ আশে পাশে যিবিলাক মানে আছে। টোৰেন, সেইবিলাকতো মই টেষ্ট- কৰো মানে বেলেগ বেলেগ মানে খাই ভাল পাওঁ বা বেলেগে বনালেও খাই ভাল পাওঁ
হয় হয়, মানে নতুন নতুন বস্তু মানে খাই কেনে ভাল লাগে আৰু। হয় হয় নতুন নতুন বস্তুৰ আৰু- মই মই এনেকা টেষ্ট কৰো বাৰু, মানে- নতুন নতুন জাগাত যাই কিনে নতুন মানে যি বস্তু- মই আমাৰ গাঁৱত নাপাওঁ মানে সেই বস্তু বিলাক মানে মোক টেষ্ট কৰিবলৈ বহুত মোৰ এইটো মানে- ইচ্ছা আৰু মই চবতে মানে যেতিয়া মই বাহিৰলৈ যাওঁ ন ফুৰিবলৈ যোৱা যাওঁ যি বস্তু- আমাৰ গাঁৱত বা আমাৰ এৰিয়াত নাপায় সেই বস্তু মই খাম মানে। সেই বস্তু মই কিনি যিমানে দাম নহক। মানে এফৰ্ড কৰিম সেই মানে সেইটো বস্তুটো কাম যিহেতু নতুন ন মই- নতুন বস্তু আমি সদায় টেষ্ট মানে, সোৱাদটো লৈ থাকিব লাগিব হয় টেষ্ট কৰিব লাগিব -
হয়, এই শ্বিলঙত আপোনাৰ এটা আচাৰ পায়। আপুনি চাগে গম পায় মেঘালয়ত আপোনাৰ এটা আচাৰ পায়, আপোনাৰ এটা হৰফুলৰ দৰে টেঙা এটা আছে বহুত টেঙা মানে মই নামটো- পাহৰিলো সেইটো পাৰিলে আপুনি কেতিয়াবা যদি মেঘালয় ফালে যায় সেইটো আপুনি ডাঙৰ ডাঙৰ টো- টুকুৰা টো পুৰাই ডাঙৰ ডাঙৰ যিটো আপোন আমলখিৰ দৰে গুটি এটা আছে সেইটো পাৰিলে। আপুনি- কেতিয়াবা খাবচোন ভাল লাগে খুবেই ভাল লাগে মানে গতিত- তো গোটেই এটা আছে ভিতৰত, মই আপোনাক এক্সপ্লেইন কৰিব হয়তো পৰা নাই ভালদৰে কিন্তু বস্তুটো দেখুৱাব পাৰিম। কেনেকুৱা কি বুলি কয় কিন্তু বহুত টেষ্টি হয় মানে। খাই ভাল লাগে সেইটো আচাৰটো, হয় হয় হয় যদি- ভৱিষ্যতে যায় মানে কেতিয়াবা ধৰক আপোনাৰ প্লেনিং থাকিব পাৰে একমাহ দুমাহতে-
হয় হয় মানে এতিয়াতো এনেও মানে বন্ধ আছে ন কলেজ বিলাক- তেতিয়া মানে যদি প্লেনটো প্লেন হৈ যায় তেতিয়া মই নিশ্চয়- নিশ্চয় মানে খাওঁ আৰু যিহেতু আপুনি কলে বহুত এইটো হয় বুলি।
হয় হয় ময়ো এনেই মেঘালয় যোৱাৰ কথা ভাবি আছোঁ। মানে যিহেতু মানে মেঘালয়া গলে আপোনাৰ কিছুমান মানে- এ হেৰি বেলেগ বেলেগ বস্তু খাব পৰা যায় মানে এতিয়া- চেৰাপুঞ্জীত গ'লে আপোনাৰ মানে মেগী বিলাক আমাৰ ইয়াতে হয়তো সেনেকুৱা ধৰণৰ মেগী নাইে পোৱা দেখা। যিটো মানে টেমা বিলাকত যিটো মেগী বিলাক মানে এনেকে উলিয়াই ৰাখে চেৰাপুঞ্জীত হওক বা হেৰি মেক- লৈয়াত হওক ঠাণ্ডা জাগাৰ কাৰণে উলিয়াই ৰাখে নেকি স্পাইচি মেগী।
হয় হয়।
চ' ভাল লাগে সেইবিলাক খাইয়ো ভাল লাগে, কিন্তু দাম- অলপ বেছি হয়, কিন্তু দামক কেতিয়া আমি-
হয় ম মানে আমি নতুন বস্তু, ট্ৰাই কৰিব লাগে অলপ দাম দিলে একো নহ'য়ব না মানে আমি সেইটো বস্তুটো সদায় খাই নাথাকো একবাৰেই খাও মানে।
হয় একবাৰে খাও যিহেতু আমি ৰিফ্ৰেছমেন্টৰ কাৰণে হওক বা আমি ফুৰিবৰ কাৰণে গৈছো যিহে টো চ খাম - খাম আৰু ঘূৰিম। আমাৰতো উদ্দেশ্য সেইটোৱে থাকে ন সেইকাৰণে আৰু হয়-
মানে- তেতিয়া মানে একো মানে পইচাৰ একো ভাৱ নাহে মানে আমি নতুন বস্তু টেষ্ট কৰিব লাগে মানে আৰু। পইচাটো যাবই ন, হয় আৰু যে আ মানে আ আপুনি আপোনাৰ মানে এইটো ৰাষ্ট্ৰীয় মানে আপোনাৰ এইটো যি থাকে কালচাৰেল মানে খাদ্য যে থাকে ট্ৰেডিচনেল খাদ্য এইটো টো কি হয় আপোনালোকৰ?
আমাৰতো বড়ো মানুহবিলাকৰ আপোনাৰ গাহৰিটোৱে মানে প্ৰিয় খাদ্য বুলি নকও গাহৰিত টোৱে আমাৰ মানে প্ৰায় থাকেই আৰু কাৰণ আমাৰ যদি সমাজত যদি আপোনাৰ বিয়া সকাম এইবিলাক যদি থাকে ন তেতিয়া মানে আমাৰ গাহৰিতো থাকিব মানে গাহৰি মাছ মুৰ্গী হাহ মানে গাহৰিটো প্ৰথম পাইওৰিতি হিচাপে থাকে আমাৰ। ত তাৰপিছত মাছ হয় মই বৰো হয়।
অ, তেন্তে মই এটা মতে শুনিছো মানে আপোনালোকে এইটো কিবা বনাই ন চাউলেদি। হ
চাউলেৰে আপোনাৰ হয় আমি সেইটো অ, এই ধৰক আপোনাৰ বৰা চাউলেৰে বনাতো আমি কেচামদেই বুলি কয় সেইটো কেচামদ পকা মদ তেনেকেই কও কিন্তু ধৰক এই মিচিং বিলাকে সেইটো আপোং বুলি কয় সেইটোকে এইেই বস্তু মিচি মিচিং বিলাকে জাষ্ট নামটো দিছে আপং বুলি চ' আমি সেইটো আপং বুলি আমাৰ গাঁৱৰ ফালে মানে কেঁচামদ পকামদ বুলিয়ে কোৱা যায় সেইটো চাউলতো কিন্তু বৰা চাউলৰ যি বনাই ন আপোনাৰ মানে বৰা চাউলৰ যিটো বনাই সেইটো আপোনাৰ যদি যিমানে পুৰণি কৰি ৰাখে কেচাহটো সিমানে মানে বহুত টেষ্টি হয় মিঠা হয় খাবলে।
হয়।
কিয়নু মানে যিবিলাকে মানে মাদক দ্ৰব্য সেৱন নকৰে বা যিবিলাকে নিচাজাতীয় বস্তু নাখায়। সেইবিলাকৰ কাৰণে এইটো হয়তো আপোনাৰ হয়তো নিচা লাগে হয়তো আপোনাৰ বিচনাত পেলাই ৰাখি শিকিব পাৰি আৰু সেইটোৱে চ' সেইকাৰণে এই বিলাকে খাব পাৰে হয়।
হয় - হয় মানে মই নিজৰ চাউলেৰে কৈছো কিন্তু মই এইটো সোধা নাছিলো বাৰু মই আৰু এটা শুনিছো মানে চাউলটো সিজাই কিনে ৰাখে আৰু তাক মানে বহুত ৰেচিপিটো দি কেনে বনায়টো শুনিছিলো মই নাজানো বাৰু।
চাউল দি ৰেচিপি দি বনাই কোনটো বাই মই ধৰিব পৰা নাই খুব মানে ভালদৰে।
হয়-হয়।
মানে এনেই আমাৰ যিবিলাক মানে জনজাতীয় হেৰি আছে সেইবিলাকত মানে এনে আপোনাৰ যিটো মানে কলহ এটা দি পেলাই চাউলৰ যিটো বনাই বুলি কলে। মানে পূজা হওক বা আপোনাৰ যিকোনো উৎসৱবিলাকত মানে আমাৰ জনজাতীয় সমাজত মানে এটা হেৰি আছে কি একলপ মানে কেঁচা হেৰিটো দিয়া বুলি বোলে। কলচি বুলি কয় কিছুমানে সেইটো কলচী বুলি কয় আমি এইটো আৰু এই সেয়ে বুলি কও আৰু কেঁচামতে বুলি কয় এনেকে। ত, আচলতে মদ বুলিও নকয় বহুতে। আমাৰ গাঁও অঞ্চলত মানে সেনেকে কও আৰু। ত' সেইটো মানে দিয়ে ধৰক পূজা সকাম এইবিলাকত। দিয়ে আৰু সেইটো এক কলশ উলিয়াই দিয়ে আৰু। এক কলশত অৱশ্যে বেছি নাথাকে। এইটো জাষ্ট মানে নামটো কৰি দিয়ে আৰু সেইটো। এনেকে, তাৰ উপৰত বুঢ়াবিলাকে খায় আৰু, হয়।
হয় - হয় - হয়, মানে খাও মানুহ বিলাকে খায় নে খোৱ যদি নখায় ন।
হয় খোৱা বিলাকে খাই, এনে নোখোৱা বিলাকো খাব পাৰে এইটো ইমান এইটো এফেক্ট নকৰে।
হয়, হয়,
হয়, ত' মই অৱশ্যে, হয়,
আমাৰ মানে ৰাষ্ট্ৰীয় খাদ্যটো এইটোয়েই হয় মানে, অ, আমাৰ এইটো, তেলত যে ৰুটি বনাই সেইটো হয়।
হয় ৰাস, যে তেলত যে ৰুটি বনাই সেইটো ন, অ, আপোনাৰ এই হেৰিতো চেল ৰুটি যে আপোনালোক
হয়, হয়, হয় হয়, সেইটোৱে হয়।
মানে হেৰিটো হয় আৰু মই অ', মই চেৰাপুণ্জিত যাওঁতে চেল ৰুটি খাইছিলো নহয় ভাল লাগে, গৰমে গৰমে বেছি ভাল লাগে খাই। মই অৱশ্যে অকল হেৰি খাব পাৰিছোঁ, চেল ৰুটিটো অকল খাইছোঁ চেল ৰুটিৰ লগত যে কিবা যে দিয়ে আকৌ সেইটো মই খাই নাপালোঁ মানে। চেল ৰুটিৰ লগত আৰু কিবা যে নাস্তা চাস্তা লৈ যদি খোৱা যায়। ধৰক আপোনাৰ চাহ বা কিবা এনেকে যদি লৈ পেলাই খাওঁ তাতে।
যিৰ লগত যিহক ইচ, হয়,
ইচ্ছা বা হেৰি কৰে আৰু আগ্ৰহ থাকে হয় যে হয়, অ, খাইছো কিন্তু। ভাল লাগিছে খাই, চেল ৰুটি খাওঁ মই খাইছোঁ, আৰু এই চত পূজাৰ হেৰিও খাইছোঁ মই এই আপোনাৰ, যিবিলাক বিহাৰী সম্প্ৰদায়ৰ চত পূজা ঠেকুৱা সেইটোও খাইছোঁ এনেকে ভাল লাগে খাই, মই মোৰ যিখিনি বিহাৰী ফ্ৰেণ্ড আছে সিহঁতক মই কওঁ এনেক পাৰিলে ঠকুৱা লৈ আহিব চোন বুলি এনেকে। মোৰ এটা খাদ্যৰ ওপৰত মানে
হয়, মানে আমি সকলো মানে সকলো খাদ্যতো টেষ্ট কৰি চাব লাগে মানে নতুন নতুন ৰেচ খাদ্যবিলাক টেষ্ট কৰি চালি আমাৰ মানে ভাল হয়, আৰু বহুত জানিব পাৰো আৰু। অ', তেন্তে, আমাৰ চেচনটো ইমানতে শেষ কৰোঁ নে, অ,
হয়, হয় নিশ্চয়। নিশ্চয় ধন্যবাদ, হয় ভাল লাগিছে আপোনাৰ লগতো কথা পাতি ধন্যবাদ।